হ
অ কি কৰিছা ময়ো আছো এনেই কি কৰিম আৰু
অ চাহ খালাে নাই
চাহ খালো খালো
অ মইো খালো বাৰু
অ ঠিকে আছে দিয়া বাকী খবৰ চবৰ ভাল অঁ
তোমাৰ
মোৰো ঠিকেই আছে
অঁ
ঘৰৰ ভালনেে অ ঠিকে আছে দিয়া
তোমালোকৰ ভালে
আমাৰো ভালেই বাৰু
অ
ভাত পানী খালা দিনত
দিনত অ' খালো।
অ'
তুমি খালা নাই।
উম, খালো খালো এই বেছি পৰ হোৱা নাই মানে মোৰ ভাত খোৱা।
অ' অ'
অ' হেৰি কি বুলি কয় হা হা।
ফুৰিব ক'লৈকে যোৱা নাই নেকি
অ ফুৰিবলে যোৱা নাই এক্জাম হৈ হৈ আছে মানে আমাৰ
যাম হে গৰম বন্থত যাম গৰম বন্ধত
অ
তুমি নোযোৱা নেকি গৰ বন্ধত ফুৰিবলে
মইয়ো যাম।
অ' যাবা।
উম, যাম।
ক'ত যাম বুলি ভাবিছা আ পিছে।
মই এইফালে ঢেকাজুলি মন্দিৰটোৰ ফালে যাম বুলি ভাবিছো।
অহ তাত যাবা নেকি?
উম।
আহ
তাত মানে যোৱা হোৱা নাই যে, তাৰপিছত তাৰ পৰা চাগে বাৰ মাইল ফে যাম চাগে।
অহ
আৰু হেইৰিফালে যাম বুলি ভাবিছো। মৃত্যুঞ্জয় মন্দিৰ ফালে চাই লওঁ মানে কি হয়।
আহ।
তুমি গৈছা নে নাই এইফালে।
মই যোৱা নাই বৰ্তমান, মইো ভাবি থৈছো যাম বুলি।
অ' অ'
পিছেত লগৰ চগৰ পালা যোৱাৰ।
লগৰ দুজনী মান পাইছো বাৰু যাম বুলি কৈছে।
অ' আৰু কবা একেলগতে যাওঁক।
উম, অ' ওলাবা তুমিও।
অ'। যাম বাৰু মোৰ লগৰ কেইজনকো কৈ দিম অলপ। উম। একেলগত গ'লে ভালো হ'ব।
উম, ভাল লাগিব লগৰ খিনিৰ লগত গ'লে মানে।
ফাৰ্ষ্ট হেৰিত যাবা ন কি বুলি কয়ে ঢে কিয়াজুলি ফালে তাৰপিছত মৃত্যুঞ্জয় মন্দিৰ গলেও হ'ব বাৰু সেইতো অলপ দূৰ আছে। তাৰপৰা এই আহি তাত গুচি গ'লো।
উম।
কি?
তাকে ভাড়া কৰিকে যাম বুলি ভাবিছো আৰু।
অ' তাকে মানে গাড়ী এ এখন আছে বাৰু আমাৰ এই খুুৰাৰ এটাৰ তাতো যাব পাৰিবা।
অ।
কৈ থৈ দিম নহলে ন।
অহ।
দে দে দেয়া একেলগে যাব পাৰিম।
উম।
আৰু বেলেগ গাড়ী নকওঁ আৰু
অ' নকও আৰু বেলেগ গাড়ী বাৰু।
উম, ভালেই হ'ব ওচৰলে খুৰা হয়, যেতিয়া
অহ।
তাকে আৰু বতৰ কেনেকুৱা তোমালোকৰ ফালে বতৰ কেনেকুৱা?
বতৰ ঠিকঠাক
অ ঠিকঠাক ঠিকেই আছে বাৰু। বৰষুণ দিছে নে নাই আকৌ?
নাই দিয়া নাই।
অহ। ঠিকে আছে বাৰু।
আজি ৰ'দ দিছে বাৰু অলপ।
অহ। আমাৰ ফালে বহুত গেলা।
অহ।
গেলাহ বতৰ।
উম গেলা হব নিদিবা আৰু।
তাকে কি কবা আৰু অ ইমান গেলা নহয় বৰষুণ দি দিয়ে। য়া আৰু গেলা কৰি দিছে।
উম।
আৰু কোৱা পিছে তোমালোকৰ মাহত কি কৰিছে?
আছে।
অহ।
তোমালোকৰ কি কৰি আছে?
আমাৰ আমাৰো আছে কি ক
অহ।
যে চাগে
অ
আৰুনো কি কৰিবা আৰু এতিয়া
উম
বাকী ভাল চবৰে অ ঠিকে আছে ভাল হলে ভাল আৰু
গৰমৰত কিবা পিকনিক এটা কৰিম বুলি ভাবিছো
অ পিকনিক খাবা নেকি অ ক'ত খাব যা বৱাহ
এয়া কিবা কয় এই কুফিয় যাব ভাবিছ কামিন বাৰীফে যাম বুলি ভাবিছো
অ কামিন বাৰীত উম ঠিকেই আছে বাৰু জেগাতটো ভাল অলপ বুলি শুনিছো
উম ভালে
অ এা গৰম দিন যিহেতু ঠাণ্ডা জোগাত গ'লে ভাল হ'ব। উম। অ যাব। যাম বুলি কৈ আছে সিহঁতেও
আহ ত কিাৰ পৰা শুন আছে
তোমাৰ বেকগ্ৰাউডৰ পৰা মাত আহি আছে দেই।
অ
দি দিয়া।
এ ভিতৰলৈ আহিছিলো যে এইটো কাৰণে
অঁ আচছা
মতিি আছো মতি আছো
তাকে আৰু পিকনিক খাবা ন হেৰি কামিনবাৰীত
উম
কি কি কৰিম বুলি ভাবিছা
আয়ো তাকে ভাবিছো গাহৰি চাহৰি নিম নেকি
অ গাহৰি দিলে ভাল হ'ব কিন্তু দেই। গাহৰি
উম। গাহৰি মেইন নে সেইটো কাৰণে গাহৰি নিম বুলি ভাবিছো আৰু।
আহ অ উম। কিহত যাবা পিছে?
স্কুটিত যাম চাগে।
অঁ হ'ব আৰু
লগৰ খিনি আছে আৰু স্কুটি।
অঁ তাকে আমাৰো আছে বাৰু এখন।
উম।
তাতো যাব পাৰিবা দিয়া। যদি যোৱা আৰু
উম। এনেকেই মিলাই মিলাই যাম আৰু
অঁ মিলাইয়ে যাব লাগিব আৰু নিমিলালে ক'ত হ'ব।
উম।
টুটেল কেইজনমান যাবা পিকনিক?
আৰু কোৱা আৰু।
তোটাইল কিমানজন মান যাবা বুলি কৈছো?
টোটেল দহজন মান যাম চাগে, দহজনী মান।
অ। লৰা ছোৱালী মিলি গলো ভাল হ'ব বাৰু।
অ তেনেকে নহয়। আকৌ লৰা দুজন মানে নিব লাগিব। তেনেকুৱা জেগা মানে অলপ হ'লেওতো ভয় লাগে ন।
অ সেইটোৱে আৰু হ'লও উ ভাল আৰু গলে
লগত নিয়াতো মানে ভাল আৰু।
অ। তাকে আৰু একেলগে গ'লোও ভাল হ'ব।
উম।
ল'ৰা ছোৱালী মিলিয়ে পাঁচজন পাঁচজন যাওগে নহ'লে। ল'ৰা ছোৱালী মিলি কে ন
হ'ব।
আহ। তেনেকে যাব লাগিব আৰু অকলে অকলেনো একো ভালো নালাগিব। ধৰিলেও বেছিকে ওলালেও কৈ দিবা আৰু।
উম, হ'ব কৈ দিম বাৰু।
উম, ময়ো কৈ চাম বাৰু অলপ বেছিকৈ যেতিয়া ভালো লাগিব গৈ। জেগাটোতো ভালেই ন?
বহ ভালেই জেগাতটো।
অ', তাকে মই বহুত দিনতে গৈছো।
তাত গ'লে, তাত গ'লে মানে আহিব মন যায় আৰু।
অ সেইটোৱে বহুত দিনতে এবাৰ গৈছিলো আৰু যোৱা হোৱাই নাই, জাম জামকে থাকি একিকেইয় যায় আৰু পইচা পাতিও দিগদাৰ হৈ গৈছে যে সেই সেইকাৰণে যোৱাই নাই আৰু যাম যাম ভাবিয়ে তেনেকেই থাকি গৈছে আৰু। আৰু কোৱা আৰু।
আৰু ভন্তিহঁতে কি কৰি আছে?
ভণ্টি হোতে এনেই আছে কি কৰিব আৰু।
অ'।
তোমালোকৰ?
আমাৰো আছে বাৰু চাহ বনাই আছে নেকি!
আহ।
আজি এইফালে অহা নাই নেকি ফুৰিবলৈ?
হা হা? ফুৰিবলে এই মই ফুৰি ফুৰি আহিছো হে এতিয়া।
অ'।
তোমাক মই কালি লগ পাইছিলো নামাতিলে আৰু।
কালি মোক লগ পাইছিলা?
অ', তোমাৰ এ কিবা কি বুলি কয় দোকানত আছিলা তুমি।
অ', জানো হয় চাগে। মই এবাৰ ভাবিছো ক মোক মা দিছে এই বুলি ভাবিছো আৰু পিছত চাম মই পিছ দেখিয়ে নাপালো।
এ মই গাই ফুৰাাই থাকিলো নেকি তাৰ পিছতে মাতি পিনে
অ', হয় চাগে তুমি তাই গুচি আহিলা চাগে।
আহ। তাকে আৰু মই মানে এই জেগাতে নাথাকো জানানে যতে ততে মানে যাক দেখো তাৰ লগতে গুচি যাও নহলে অকলে অকলে ঘূৰি ফুৰো যতে ততে অঁ হয় হয় ঠিক আছে হ'ব দে দিয়া আৰু ন কালি কথা পাতিম অ ঠিক আছে